ইমান টাইম লাগে নে তোমাক ৰিচিভ কৰাতে? কি কৰি আছা?
এ
অ‌ ভাত খালা? অহ ভাত খোৱা নাই এতিয়াও? হা? অ তোমাৰ কিবা নেটৱৰ্কৰ প্ৰব্লেম চাগে, ভইচটো অলপ বাজি বাজি আহিছে।
ভাজি ভাজি যায় আছে।
অঁ তুমি হোটেলত কাম কৰা ন? অঁ এইটো তোমালোকৰে হোটেলটো?
হোটেলটো আমাৰ আমাৰে, পিছত মানুহ নাই কা মানে মইয়ে বৰ্তমান ৰন্ধা বঢ়াত লাগি দিছোঁ আৰু।
অ', ঠিকে আছে মানে নিজে কৰিলে তোমাৰ হেৰিটো বাচি যায় ন হাজিৰাতো বাচি
অ', হাজিৰতো বাচি যায়।
অ', হাজবেণ্ডে আৰু বেলেগ হোটেল চলাই।
অ'।
অ', ঠিকে আছে। অ', অ', ঠিকে আছে। বেচা কেনাতো ভালে হয় ন?
বেচা কিনা তোক তাকে চলি আছোঁ ৰ।
অ', ঠিকে আছে তোমালোকৰ এইটো ধাবাহে ন?
অ'।
তাটতো হেৰিহে তোমাৰ কাপলচ বিলাকহে যায় ন?
আহে, চবে আহে।
অ', মানে এনে ফেমিলি মানুহ যায় নে নাযায়?
ফেম আহে, ফেমিলিও আহে।
মই শুনা পাইছো তাত বোলে তোমালোকে বস্তু বোৰ অলপ বেছি দাম লোৱা।
দামটো ল'বই লাগবিব না খৰচ পাতি আমাৰো যায়।
অ', হয় নেকি হলেও মানে তোমালোকৰ দামটো অলপ বেছি চাগে।
দামটো অলপ আছে দে ইমানো নহয় দে।
হয় নেকি, নাই মইতো এনে শুনা নাই বা মানুহ মানে মানুহ বিলাকে কয় ন, ত তেনেকে শুনা পাইছো।
এই মানুহ বিলাকে কোলে হ'ব একদিন আহি চাবি তো।
অ', নাই নাই। আমি আৰু হেৰি ন, আমি হেৰি ব্যস্তত থাকো ন এই কিবা ন কিবা আমাৰ অফিচিয়েলি কাম থাকে। কি এনেও হদায়
অ'।
এনেক মানে যোৱা
কেতিয়াবা ফিৰি পালে আহিলে হ'ল।
অ', আমি আৰু হেৰি গুৱাহাটীতে থাকো ন, গুৱাহাটীতে আমাৰ ধেৰ মানে আমাৰ আৰু ৱৰ্ডাৰ দিলে আহি ৰুমত দি পেলাই যায় খানা দানা।
অ', দিত হয় ৰ ইমান দূৰৰ পৰা আহা কৰি
অ', অ'। মই মানে হেৰি কৰো বেছি ভোক লাগিলে পিজ্জা বাৰ্গাৰ অৰ্ডাৰ দি সেনেকে তেনেকে খাওঁ আৰু ভাত চাত নৱনাও অ'। অনলাইন পেমেন্ট কৰি সেনেকে খাওঁ আৰু, পইচা মানে সে আৰু তোক তাক তোক তাক চলি আছো আৰু যেনিবা ধাৰ নাই আৰু।
অ', আমিও বৰ্তমান টোকটাক কৰি চলি আছোঁ ৰ। ইমান বেচা কিনা নাই।
অ', পিছে যে তুমি শ্বিলঙত যাম বুলি কৈছিলা নগলা নেকি?
নাই যোৱা পইচা পইচা অলপ চট হৈ আছে মোৰ পইচা।
অ', হয় নেকি, এ সময়ো নিমিলেৰে বৰ্ত পইচা মিলিলে সময় নিমিলে। সময় মিলিলে পইচা নিমিলে। অ', এনে শ্বিলঙৰ আগতে গৈছিল নে?
গৈছোঁ।
অ', হয় নেকি! তাৰ মানে এইবাৰ গ'লে, নেক্স দ্বিতীয়বাৰ হ'ল হয়, দুইবাৰ যোৱা হ'লা হয়। অ', ঠিকে, এনে ফাৰ্ষট টাইম টো হাজবেণ্ডৰ লগত গৈছে ন'! অ'।
হাজবেণ্ডৰ লগতও গিছো না অ', ভাল পাই থাকাতে।
অ', হয় নেকি! হেৰি কিবা, বৰ্তমান তুমি হেৰি ছোৱালী দুটাক লৈ যাবা এবাৰ।
অ', লৈ যাব লাগিব।
বৰ্তমানতো গৰমৰ বন্ধ চলি আছে ন, তোমাৰ।
অ'।
মানে হেৰি অলপ ঘূৰা-ফুৰা কৰিলে, তোমাৰ মাইণ্ডটো ভাল হয় আৰু দিমাগটো। ফ্ৰেছ হৈ ভালো লাগে মনটো।
তোমালোকে ভাত খালা?
নাই, ভাত আমাৰ এই বনাই আছে, আমাৰ এই চিতল মাছ আনিছিলে।
অ'।
তাৰ পিছত খাহী মাংস আনিলে, সেনেকে বনালে আৰু, অলপ পিছত খাম আৰু।
কোনে বনালে?
আমাৰ সেই ভাইটি বনাইছে।
ভাইটিয়ে!
আঁহ।
অঁ, ৰাহুলে।
ৰাহুল নহয়, এই আৰু এটা ভাইটি আছে চক্ৰ, ই বনাইছে।
হয় নেকি।
অঁ, ই বোলে ভাল বনাই বোলে খাহী মাংস।
ঊম।
মই আৰু এনেকে আছো আৰু মবাইলটো পিটিকি- পিটিকি।
অঁ।
তুমি হেৰিতোতো জানিছা নহ। হয়, এপ টো কেনেকে হেৰি কৰিব লাগে কাম বিলাগ। ইয়াৰে অ সন্ধিয়া আৰু মই ভাল কে সন্ধিয়া টাইমত ভালকে শিকাই দিম তোমাক।
হ'ব দে।
উম। আ, এইটো ইমান টান কাম নহয় ন, মই ঘৰতে এনে আছো আৰু বৰ্তমান। আৰু আহি পেলাই সেইটো কৰিবা দিবা তুমি। যিটো বিছটা বিছটা নে কেইটা আছে।
অঠৰটা আছে আৰুহ।
হয়, দুটা কৰিছে মানে। অঁ, কলও কৰিবা মাজে- মাজে তুমি মোক। কব পাৰিবা কল কৰিলে, তাৰ পিছত জনাই থাকিব দিবা।
হ'ব বাৰু, কৰিম দে।
অহ। এইটো তোমাৰ এক্সট্ৰা কামাই ন, মানে হেৰি তুমি মানে হেৰি কি কয় আৰু ফ্ৰী টাইমত আৰু।
অঁ, অঁ।
বৰ্তমান ফ্ৰী আছোঁ ৰ মই।
অঁ আৰু তোমাৰ কেইটা বজাত হেৰি কৰা দোকান বন্ধ হয় তোমাৰ হেৰিটো
এইটো মই ত ৰাতি হলে গুচি যাং না।
অঁ মানে এনেতো ধাবাটো দে দিন-ৰাতি খোলাই থাকে ন। অঁ ৰাতি মানে বেলেগ মানুহ চলাই। অঁ ঠিকে আছে। বৰ্তমান কাষ্টমাৰ নাই চাগে।
বৰ্তমান কাষ্টমাৰ নাই ৰহ।
অঁ তুমি কিয় ভাত খোৱা নাই এতিয়া না খাইছা।
নাই খোৱা খাম ৰ ৰাতিপুৱা খাইছো একবাৰ।
অঁ হয় নিকি কি দি খালে ৰাতিপুৱা।
ৰাতিপুৱা।
আঁ
চিকেন দি খাইছো চিকেন।
অঁ চিকেন কি চিকেন এইটো।
ব্ৰইলাৰ লোকেল নহয় ব্ৰইলাৰ।
অঁ ব্ৰইলাৰটোৱে ভাল যেনিবা চিকেন টো মানে হেৰি মানে বহুত হাতদি থাকে তাত।
উম।
হলেওমানে ব্ৰইলাৰটো একো গুণ নাই আৰু ভিটামিন নাই বাৰু উ হু তোমাৰ তোমাৰ লোকেলটো খালে তোমাৰ হেৰি বাঢ়িব ন দেহাত শক্তি বাঢ়িব
অ
এইফালে বৰষুণ দি আছে নেকি
বৰষুণ দি
অ অ বিচবা লাগে আমি হেৰি পৰিলো মানে মঙ্গলবাৰে দুধনৈত ভাত খালো হোটেলত
অ
লোকেল খালো মানে লোকেল মাংস দেৰশ টকা ভাত পাঁচ পিছ দিছে মাংস অ পিছত তোমাৰ কৰবাত তাত কিমান সেইটো মানে জানিব পাৰিলে ভাল লাগিলে হ'ল
আমাৰ এইফালে আঢ়ৈশ প্লেট
হয় নেকি এশ টকা বেছি মানে অ হয় নেক তোমালোকে চাগে কিবা বেলেগ চিক্ৰেট অ হয় নেকি চিক্ৰেট মছলা আছে চাগে আৰু
আছে
অ সেইকাৰণে ইমান দাম সেনেকে তোমাৰ লগতো তুমি বিলডিং বান্ধিলা চাগে ন দুটা
বিল্ডিং ইগ্লিয়াত কে বিল্ডিং বান্ধব
অ নহয় তোমাৰ যে তোমালোকৰ যে বিল্ডিং টো ষ্টাৰ্ট কৰিছিলা সেইটো হৈছে নে নাই
নাই হোৱা ইমান সোনকালে হ'ব নিকি পইচা চদ ধালাই দি থৈছো ৰ
অ হয় নিকি ঠিকে আছে লাহে লাহে কৰিবা
পইচা পাতি অভাৱতে কৰবাই পাৰা নাই ৰ
উম, আৰু তোমালোকে যে গাড়ী ল'ম বুলি কৈছিলে লৈছা এইটো। হেল্ল', অ, গাড়ীতো লোৱা নাই নেকি?
নাই এই ভালকে বিছা কিনা নহয় না।
অ, হয় নেকি মানে গাড়ী এখন ললে তোমাৰ সুবিধা হ'ব ন আহা যোৱাত তুমিতো বৰ্তমান স্কুটিৰেহে অহা যোৱা কৰা।
অ',
গাড়ীখন ললে তোমাৰ মানে হেৰি মানে কি কয় সুবিধা হব। হয়।
অ',
তুমি আৰু হেৰি শিকিব লাগিব ন এই কলেজ ফিল্ডত শিকিব পাৰিবা।
অ', অ',
হয়।
তই জানা দেখোন
মই জানো ৰবা হলে মই টাইম নাই ন মই-মই বিজি থাকো। আজি মানে মোৰ অফ আছে সেইকাৰণে
অ, আজি বন্ধ আছে নেকি?
অ, আজি বন্ধ আমাৰ মানে আজি বহু মানে কি কৰিবা বহুত গৰম দিছে যাব মন নাই আৰু সেইকাৰণে নগলোও।
অ', অ', অ',
আমাৰ কামটো মানে সেইয় আৰু মাজে - মাজে কল কৰিলে যাব লাগে আৰু হঠাতে মানে। হলো দৰমহাটো পাই থাকো আমি।
কিমানকে বোৱা
মোৰ দৰমহা এইটো কিবা হ'ল এই জাষ্ট বত্ৰিশ হাজাৰ। ৰিচেণ্টলি বাঢ়িলে মানে দুই হাজাৰ।
লাহেকে আৰু বাঢ়িব।
উম, বাৰব লাহে-লাহে।
বাকী খবৰ পাতি ভাল ন?
আছো দে।
অ, বাকী হেৰি কিবা মই ভাতিজাহঁতৰ খবৰ ভাল।
অ, ভালে আছে।
ঘৰতে আছে ন?
অ, ঘৰতে আছে।
অ', তেওঁলোকে টোচবে নিজে বানাই খাব বনাই খাব লাগে ছাগে হেৰি মানুহ আছে বনাই বনাই দিয়া।
মানুহ আছে এটা কাম কৰা
অ, হয় নেকি? হয়নে কাম কৰা মানুহ আছে তোমালোকৰ ঘৰত। অ, আমাৰ আছিল বাৰু তিনিজনী কাম কৰা মানুহ। পিছত আৰু কি হল এটা হেৰি মানে ওলাই গ'ল।
অ',
মানে অলপ লেতেৰা মানে ভালকে কাম চাম কৰিব নেজানে। অঁ তাৰ কাৰণে মানে মোৰো সেনেকে পছন্দ নহল, সেনেকে ওলাই ওলাই মানে তেওঁ নিজে ওলাই গৈছে। ছে আমাৰ একো দুখ নাই অঁ নিজে গৈছে, আৰু তেওঁৰ দৰমহাটো অলপ বে ছিকে খোজে মাহত মানে ন হোজাৰ খোজে, আকৌ আমি দি আছিলো সাত হাজাৰ টকা।
অঁ।
তাকে খোৱা লোৱা থকা বোৱা সকলো দিছিলো আমি সুবিধা, ত আৰু ন হাজাৰ দিলে টো অভাৰ হয় ন আৰু বেছি কামো নাথাকে।
অঁ অলপ কাম ঘৰৰহে।
পা মানে হেৰি এই কুকুৰ আছে তিনিটা মান তেওঁলোকৰ অলপ চোৱা চিতা কৰিব লাগে মানে। সেইটোৱে কাম আৰু কেতিয়াবা এই গা পা ধুই দিব লাগে আৰু, বেলেগ একো কাম নাই। সেইটো আৰু ইমান দাম দি ৰাখিব পাৰি না অঁ।
অঁ।
তোমালোকৰ নাই নেকি কুকুৰ পোৱালি?
হা
কুকুৰৰ পোৱালি নাই নেকি তোমালোকৰ?
আমাৰ আছে চাৰিটা।
অঁ চাৰিটা আছে, মানে বিলাতি কুকুৰ সেইবোৰ। অ। নাম বিলাক কি কি ৰাখি অঁ
পিছত টাউনৰ ঘৰত গেল। এতিয়া আছে তাইে চাই আছে আৰু বৰ্তমান। বৰ্তমান ঠাই চাই তাই চাই আছে ৰ।
অ আচ্ছা ঠিকে আছে।
উম।
এই মানে কুকুৰ চুকুৰ ৰাখিলে তোমাৰ হেৰি চোৰৰ প্ৰব্লেম নহয় আৰু। আগজাননী দি দিয়ে আৰু অঁ ৰাখব লাগে। বাকী তোমালোকৰ গেটত মানুহ ৰাখিছে নে নাই? হেল্ল।
হেল্ল।
অ তোমাৰ গেটত মানুহ আছে নে নাই?
গেটত মানুহ নাই ৰ বৰ্তমান, ঘৰত গৈছে অঁ।
ঠিকে আছে মইয়ো ৰখা নাই ৰ বাৰু গেটত মানুহ ৰাখিম লাহেকে মানে সেই গাড়ী চাড়ী আহিলে খুলি দিয়াকে গেটখন।
অ অঁ।
মানে এই গাড়ী চলাই মানে গাড়ীৰ পৰা নামি পেলাই আৰু খোলা এইটো